একজাম কেনেকুৱা হ'ল তোমাৰ?
হেল্ল' ভাল হ'ল দে এই চব ভাল হয়।
চব কৰিব পাৰিলা?
পাৰিলো পাৰিলো পাৰিলো, তুমি কি কৰিছা হয়?
মই ক্লাছ কৰিব গ'লো ক্লাছত পা আহি বহি আছো বহুত গৰম
তহত এয়াত যেবা বতৰটো ধুনীয়া কি একদম ডাৱৰীয়া নিচিনা কৰি আছে বতাহ মাৰি আছ
ভালেই দিয়া তোমালোকৰ আপাৰ আচাম। উজনি অসমখন এই কাৰণেই মোৰ ভাল লাগে জানা।
উজনি অসমলেকে আহিবা দিয়া পিছলে বিয়া হৈ। ল'ৰা এজন ল'ৰা ল'ৰা এজন বিচাৰিবা উজনি অসমৰ তেতিয়া ইয়াতে থাকিব পাৰিবা। বাৰু কোৱাচোন। মই যে বাহিৰতে আজি খোৱা বোৱা কৰিলো পাই মানে কি হ'ল পৰীক্ষা দিবলৈ গৈছিলো ন? পৰীক্ষা দি পেলাই আহি পেলাই ৰুমত বনাবলে সময় নহয়। সেইকাৰণে মই তো বাহিৰতে খাই আহিলো আৰু বাহিৰত যে নৰ্মেল কে ভেজ থালি খালো। তাৰ পিছত চিকেনৰ চিকেন ফ্ৰাই চিকেন ফ্ৰাই ললো কোৱাৰ্টাৰ এটা সেইটোৱে
উম ভালেই কৰিলা দিয়া, মই কালি চিকেন বনাইছ হেল্ল'
আচ্ছা আচ্ছা।
খালি এবাৰেই খালো সেই তেনেকেই থাকিলে এতিয়া নাজানো আৰু মায়ে পেলাই দিলে চাগে আৰু খাবলৈ মন নগ'ল আৰু গৰমত এনেই ৱেষ্ট কৰিলো। পইচাও গ'ল এনেই কিনিলো
একো নাই দিয়া হ'ব, হেৰি নহয় কোৱাচোন তুমি কি খালা আজি? একোৱেই খোৱা নাই?
এ বইলে খালো, এতিয়া দৈ খালো, অ ক্লাছলে যাওঁতে অলপ- দালি পি খাই গলো সিমানে?
আচ্ছা আচ্ছা আচ্ছা অ মানে তুমি- প্ৰটিনৰ ইনটেক্টখিনি কমপ্লিট কৰিছা? কেলৰিজটো একেবাৰে পোৱা নাই নহয়, তুমি কেলৰিটো খাবা আকৌ কিবা এটা।
যিমান পাৰো কমাই ৰাখিবলৈ চেষ্টা কৰিছো আজি কেইদিনমান অকমান এনেকেই থাকোচোন
আচ্ছা- আচ্ছা ৰাতিকে কিবা এটা খাই দিবা এতিয়া।
আজি ৰাতিও নাখাৱেই
ৰাতিকে ভাত কেইটামান
নাই, নাই নাই নাই নাই নাই ৰাতিলেও নেখাওঁ আজি কমপ্লিটে নেখাওঁ। ইভিনিং এটা বইলে এগ দি খাম বচ। হৈ গৈছে। অহ বাৰু- হ'ব। খাই দিম দুটা খাই দিম। এই লোকেল এগ আনিছে মানে বুজিছা নে হেৰি এ অকমান হেৰি কেইটা মানে, লোকেল কণী কি অ' নহয়, অকনমান মোৰ কিবা হেৰি এটা হে লোকেল কণী এটা- চেণ্ট এটা আহে- তেল অকনমান দি
যি আহিলেও ইমানবোৰ ভাবি থাকিব নালাগে, তুমি খাবা চোন বাৰু।
অ', হ'ব বাৰু এক্সাম কি আছে তোমাৰ?
নেক্সট এক্সাম যে ইকোনমিক গ্ৰথ এণ্ড ডেভেলপমেণ্ট বুলি আছে পেপাৰখন।
অ', কেই তাৰিখে আছে?
এখন তোমাৰ আাঠ তাৰিখে।
বৰ ধুনীয়া, বৰ ধুনীয়া।
তাৰ পিছ ত আৰু বাকী
কাইলে অ' ভাল, ভাল কাইলেতো বিশ্ব পৰিৱেশ- দিব
কাইলে বি, কাইলেও বিশ্ব পৰিৱেশ দিৱস যে মই তাকে ভাবিছোঁ গছ মই ভাল পাওঁতে হে বৌ, তাকে গছ এটা যদি খুব তাপা ৰুম, আছেগে চব পুলিকেইটা তেনেকেই আছে, মই ৰোব গেলে
এ
আমাৰ মাটিৰ পিৰি খান্দি থোৱা আছে ন'? গতিকে অকমান শুকাই গৈছে কিন্তু জুই যাব। উপায় নাই ন' মই কি কৰিম? দেউতা আহিছিলে মই দিবলৈ পাহৰি পেলালোঁ পাই একদম। একদম মনত নোসোমালে কথাটো। মই বেয়া, মই বেয়া কৰা নাই নিজ হৈ গ'ল আৰু অকণমান, অকণমান।
উমম।
তাৰপিছত আৰু? অ' ঘৰত ভাল আৰু ন সকলোৰে?
ভাল, ভাল, ভালে আছো। আমাৰ কৈছিলো যে ঘৰত বহুত গৰম। সেই ওপৰত আজি চালি এখন দিয়াৰ ব্যৱস্থা কৰিছে, সেই কাম কৰি আছে মা-দেউতা তাকে লাগি আছে।
আচ্ছা, আচ্ছা, আচ্ছা তোৰ কথা বাদ দে, তই ওপৰত কেইজন মানুহ আছে আজি? আচ্ছা আ কি তোমালোকৰ হাজিৰা চিষ্টেম নে ঠিকা চিষ্টেম
পাওঁ সেইটো খালী ভাতটো ঘৰতে খাইছে আৰু অ হয় চল
মানে হাজিৰা ঠিকা পিছত তকয় কি জানা হাজিৰা হৈছে তোমাৰ ডেইলি ডেইলি মজুৰি যিটো কোৱা হয় ডেইলি ৱেজ সেইটো কোৱা হয় মানে দৈনিক মজুৰি দিয়া হয় ঠিক আছে ঠিকা মানে ধৰি লও চাপজ তুমি এটা কনটেক কৰিলা যে মই এইটো কাম কৰি দিয় মোক এহেজাৰ টকা লাগিব বাৰশ টকা লাগিব সেইটো এটা কন্ট্ৰেক্ট বুলি কোৱা হয় শিকাহ বুলি ক'লে মানে লাগিলে যে এইটোজ যিয় মানে তুমি তেলি আৰু সেই বস্তুটো যিমানেই দিন নালাগক কিমান দিনে হাজিৰা থাকিব লাগিব আৰু তুমি
অ
কোনটো প্ৰফিট বেছি আছে
প্ৰফিট প্ৰফিট তেতিয়াহে বেছি আছে হাজিৰা তেতিয়া প্ৰফিট বেছি হব যেতিয়া ঘৰৰ মানুহকেইটা লাগি থাকিব পাৰিব নহ'লে তাহাঁতে বহুত ফাং ফুং কৰিব মানে কাৰণ তাহাঁতৰ যিমান দিন হয় সিহঁতে তাহাঁতৰ লাভ হব বতো যদি বোলে ঘৰৰ মানুহ বোলে নাই বোলে বস্তু এটা কাম কৰিব পৰা নাই ঠিক আছে যদি এটা বোলে ইমানো টান কাম নহয় আৰু বোলে অকমান টান কাম এটা ধৰি ল টাইম লাগিব বহুত দিন লাগিব সেইটো ঠিকা হিচাপত দি দিব লাভ আছে যদি বোলে এটা বস্তু এটা বোলে সৰু বস্তু এটা ইমান টাইম নালাগে বোলে এদিন বা দুদিনতে হৈ যাব তেনেকুৱাটোত মানে হাজিৰা দিলে লাভ আছে যদি মানুহ থাকিব পাৰে
উ উ উম উম গম পাইছো ভাল কথা এটা শিকিলোঁ
হ
সেয়া তাতে এতিয়া বতৰটো অকনমান গোমাত কৰি আহিছে নাজানো আৰু কি হয়
সন্দত দিব তক
মানে একে লেঠাৰীয়ে আজি চাৰি পাঁচ দিন মানে মই ইমানেই এ ৰ'দ লৈ আছো ৰ'দ পাই আছো যে মোৰ এক্দম চকুৰ ওপৰত বিষ এতিয়া পুৰা মাথাৰ বিষ মোৰ মূৰ বিষ বহুত কমকে হয় বহুত কমাই হয় ব হ'লে বহুত এক এবাৰ এবাৰ ইমানেই মূৰ বিষ হৈ গৈছিলে ঘৰত কান্দা কাটা হৈ গৈছে, মানে মই মই থাকি মই চত ফটাই ফুইছো মই কৈছো মোৰ কিবা এটা হৈছে মোক বচোৱা মোৰ কিবা এটা হৈছে মোক বচোৱা মোৰ কিবা এটা হল মূৰত ধৰি চিঞৰি লৈ ললো কান্দিব ললো মূৰত যে কোনোবাই মায়ত ঘৰৰ মানুহ মানে আছোঁৰি মা কান্দা কোতা দাদাই ভাবিছে এই কি হৈ গলগে কেৱল এটা মোৰ বিষয় এটা মোৰ বিষত সেয়া সে মোৰ বিষ হৈছিলে যে ইমানেই বিষাইছিলে
মোৰ আকৌ এটা টাইমাৰ এনেকে মোৰ বিষ হৈছিলে মই যদি উঠি উঠিও ন উঠিটো এনেকে লাহেকে উঠিব লাগিব যোন মূৰটো অকমান শিলডিল হলে বিষ হয় মানে আৰু সেই বস্তুটো কণ্টিনিউ আছিল মোৰ চাৰি চাৰি বছৰ এতিয়ালৈকে হৈ আছে গতিকে মোৰ বিষটো মই ইমান পাত্তা হৈ নেিল আৰু মোৰ মোৰ কাৰণে সেইটো একেবাৰে উইচটো হৈ গল আৰু
লক
হয় হয় তেনেকে বলো মোৰ বিষ হলে ত পঢ়ৰ পৰাক ে বেন্টিৰ পৰাাৰ খোৱা বহ থাকে ত
মই বিষ বেছি হলে তিওমাস হোৱাৰ ভয় থাকে তুমি অকমান সাৱধানে থাকিবা দেই। চাবা
সেইটোৱে সেইটোয়ে, তাৰপিছত আৰু বাকীক কোৱা চোন খোৱা বোৱা বোৰ কথা কোৱা, মা দেউতা আছে মা মা মানে কি হল আজি এফালে গৈছিলে তাৰপিছতে কিবা ফুলৰ গছৰ পুলি দিছে কাইলৈ বিশ্ব পৰিৱেশ দিৱস যে গছৰ পুলি দিছে ঘৰত সবে ঘৰব বহি দ পতিয়া
আহ ধুনীয়া দেতা ঠিকে আছে
থিকে আছে বাৰুতে তহতে আছে আহ
হক দিয়া
সেইটোৱে
মা দেউতা আহিছে নাই আমাৰ এইপিনে
অ ব দেউতা দেউতাটো বাৰু আগত গুৱাহাটীলৈ কেইবাবাৰো গৈছে মাৰু দেউতা আগতে যেতিয়া স্কুলত প্ৰভিন্ঞ্চলৈ যোৱা নাছিলে নিজৰ সেই তে স্কুল এখন আছিলে নিজে খুলি লোৱা তেতিয়া দু প্ৰায়ে গৈয়ে থাকে আও মাহেকত বাৰে বাৰে এমাহৰ মুৰে‌ মুৰে গুৱাহাটী গৈ থাকে
উম
মই তোমাৰ ফাৰ্চট গুৱাহাটী গৈছো মাও প্ৰথম গৈছে হেৰিতে তোমাৰ ধৰি লোৱা মই ক্লাছ ছিক্স নে ছেভেনত থাকোঁতে গৈছিলে
উম
ঠাণ্ডা বন্ধ হল যে মানে ডিচেম্বৰত ডিচেম্বৰত গৈছিলো আমি নৱেম্বৰৰ পৰীক্ষা শেষ হৈ যোৱাৰ পিছত আমি গৈছিলো বছৰেকীয়া পৰীক্ষা, তাৰপিছত আজিকালি সেইটো এনুৱেলি সেইটো সলাই দিলে যে মাহটো
উম
সেই নৱেম্বৰতে পৰীক্ষা হয় ন, তাৰ পিছত আমি বছৰি ডিচেম্বৰ মাহতো আমি ঠাণ্ডা বন্ধ পাওঁ জানুৱাৰী ৰ পৰা আৰম্ভ হয় ক্লাছ
আচৰিত লাগে ন আগতে আমি যেতিয়া পঢ়িছিলো মই এইচ এছ হায়াৰ চেকেণ্ডী এই আমাক ফিল্ড ট্ৰিপত নিছিলে, এই ওচৰৰ ক'বাত পিকনিক প্লেচ এটাত বা ক'বাত এতিয়া মই য'ত কৰি আছো তাৰ পৰা নিব দাৰ্জিলিং, শ্বিলঙত বেছি খৰচ পৰি যায় বোলে তাতকে কম খৰচত দাৰ্জিলিং বা ছিকিমে হৈ যাব ত' চাৰি পাঁচ দিনৰ কাৰণে নিব। নে আচৰিত ন ইমান সুবিধা ইমান এটা ধুনীয়া বস্তু পায় তেওঁলোকে
আছে কিন্তু নহৈছে আপগ্ৰেদ হৈছে ন বহুত
অ অলপ ঠাণ্ডা সোমালে নিবি ছেপ্টেম্বৰ লাষ্ট বা অক্টোবৰ ফাৰ্ষ্ট অ', সেইটোৱে ইয়াতো অকমান সেইটো টাইমত নি
আচ্ছা আচ্ছা ছিকিমত কিন্তু এইকেদিনত হে যাবলৈ ভাল হৈছে পাই
এতিয়া নিনিয়ে বাৰু এতিয়া জুলাই গৈ আগষ্টত ফেচাৰচ পাতিব বোলে
বাপৰে বাপ বেলেগ পাতিছে দেই আচ্ছা আচ্ছা
উম
সেইটো কথা, ভালেই বাৰু দিয়া কাইলৈ পিছ
উম দিয়া হ'ব ফ্ৰেছ হোৱা অকণ, পৰীক্ষা দি আহিছা দেই অকণমান ৰেষ্ট লোৱা বোলো পৰীক্ষা দি আহি
ঠিক আছে দিয়া তুমি ত ৰেষ্ট লোৱা ঠাণ্ডা লোৱা বাই বাই